অ' ক?
কি কৰিছ?
এনে আছো। তই?
ময়ো এনে আছো ভাত খালি।
খোৱা নাই খাম আৰু।
ইমান দেৰি যে।
উম, ভোকে লগা নাই।
অহ কি বনাইছ আজি।
আজি ৰঙালাও ভাজি দালি।
অ,
ভাত খালি
উম, খালো।
কি হৰ লগত
উম, কচু পুল মানে গাছ টেঙা দি পেলাই তৰকাৰী বনাইছিলে।
অ',
তাৰ পিছত হৰি কঁঠাল গুটি তাত দি দিছিলে আৰু ভাত পিটিকা কৰি। ছ
আচ্ছা, বাকী খবৰ কি কবা আৰু মজা।
অহ,
তোনৰ ফালে।
ব নালাগে আৰু ইমান গৰম।
উম, বাকী খবৰ ভাল?
উম, ভালেই দে তোৰ
মোৰো ভালেই। বাকী কতো ফুৰিব যোৱা নাই।
নাই যোৱা নাই তই কৈছ।
যাম বুলি ভাবিছো।
উম, ক'ত অ' কাৰ লগত।
এ লগৰ দুজনীমান যাব মানে।
অহ,
উম,
ময়ো তোক কম বুলি ফোন কৰিছিলিলো তাকে।
আচ্ছা, যা যদি ওলাবি সাত আঠ তাৰিখ মানে যাম মানে আমি।
অ-অ হ'ব পাৰে যাব।
উম,
যাবালে।
উম, বাকী ঘৰত ভাল?
উম, ভালেই তোৰ?
আচ্ছাঁ, আমাৰো ভালে।
অহ,
আৰু মা ক'ত গ'ল?
মা আছে তোৰ?
আমাৰও আছে কিবা কাম কৰি আছে।
অ - অ। পিছে কতোও যোৱা নাই ওলাই পেলাই।
নাই যোৱা যাম বাৰু সন্ধিয়াকে মমো খাবা।
অ',
তাই যোৱা নাই কতো।
নাই কি- কি যাম আৰু ইমান গৰম।
উম, যাও যদি ওলাবি আবেলিকে মম খাই যাম।
উম, হ'ব ত তোৰ ঘৰ ইমান দূৰ মোৰ ঘৰ ইমান দূৰ আৰু। তে ওলাব পৰা যাব - যাব।
অ', গাড়ী লৈ আহবি।
উম, হ'ব - হ'ব স্কুটখন লৈ যাম দে।
উম, আমাৰো গাড়খন লৈ যাম।
অ, লই আহিবি তৈও
একো বিজনেছ কৰা নাই।
হা
অ, বিজনেচ একো কৰা নাই তই।
মই সৰু - সুৰাকে এটা কৰি আছো বাৰু।
অ, কিহৰ বিজনেছ।
সৰু- সুৰাকে মানে দোকান এখন দি আছো আৰু। এতিয়া মানে মম' চম' এইবিলাক মোৰ তাতো আহিব পাৰিবিচ।
অ, তাতে নাম দেনে।
অ, আহিবি।
আহ, অ, পিছে কি - কি মম' মানে চিকেন মম' ভেজ
অ, এ চব পাবি ৰল চিকেন ৰল পাবি আৰু ফাষ্টফুৰ্ডৰ দোকান যেতিয়া আৰু উম, চব পাবি। মানে খুলিছোহে নতুনকে তোক ক সেইটো কাৰণে ফোন কৰিছিলো। কম বুলিয়ে। তোৰ লগৰ খিনিক লৈ আহিবি। শুনিছ। হেল্ল', হেল্ল',